হেল্ল'?
অ', ভালনে?
অ', মোৰ ভাল দিয়াচোন তোমাৰ কিমান ভাল নে?
আছো দিয়া চলি আছে আৰু।
অ', ময়ে নেই খেলা চাই আছিলোঁ আৰু সেইকাৰণে ফোন কৰিলোঁ তুমি খেলা চা-চাবা নেকি? আহিলে আহিব পাৰা। ফুটবল চাই আছো আজি ফুটবল চলি আছে ন' কি ফু ফিফা ৱৰ্ল্ড কাপ চলি আছে ন' এতিয়া এই যে ফিফা ৱৰ্ল্ড কাপ চাই আছিলো।
অ', মইও কালি চালো। অ', কালি কাৰ আছিল পৰতুগল আৰু উজবেকিস্তানৰ খেলা আছিল নেকি খেলখন চালো মই।
অ', তুমি ৰা-ৰাতি চোৱা নেকি?
ৰাতি এনেই চাইছিলো কালি কালি গ'লদিহে আছিল দহটা নে চাৰে দচটাৰ পৰা আছিল সেইকাৰণে চাই দিলো আৰু।
অ', তুমি এনে ক'ব পাৰিবা নেকি অসমত ফুটবল ইমান জনপ্ৰিয় কিয়?
অসমত বুলি কথা নাই গোটেই বিশ্বতে অ', গোটেই বিশ্বতে ফুটবল জনপ্ৰিয় অসমত টো মানুহে খেলে আৰু খেলি ভাল পায়, ফুটবল খেলি খে খেলিবলৈ ইমানো মানে বেলেগ একো নালাগে নহয়, যেনেকুৱা ক্ৰিকেটত বেত লাগে, বল লাগে, ষ্টাম্পছ লাগে। ফুটবলৰ কাৰণে অকল বলতটো থাকিলে হয়, বাকী মানুহে দৌৰি দৌৰি খেলি থাক থাকে আৰু, আৰু মুকলি ঠাই হ'লেই হয় মুকলি ঠাইতো খেলিব পাৰে মানুহ, গাঁওৰ পথাৰ তাৰ পিছত চাহ বাগিছা য'তে হ তে খেলপথাৰ য'তেই খেলপথাৰ পায় তাতেই খেলিব পাৰি। অসমত বহু অসমত যেনেকুৱা বহুত ল'ৰাইতো আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত গৈছেই খেলিবলৈ। তাৰপিছত আই লীগ আই লীগ দলত টো মানে খেল খেলত নাম কৰিছে, তাৰপিছত উম সেই নাম কৰা দেখি আৰু বহুতে আৰু তেখেতৰ পৰা বহুত ভাল পাইছে, তেখেতৰ আৰু সপোন হৈছে যে তেখেতেও খেলিব পাৰিব। সেইকাৰণে সকলোৱে খেলি আছে আৰু। এই কাৰণ অসম ফুটবলত জনপ্ৰিয় হৈছেন।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
ফুটবলৰ আৰম্ভণিতো বহুত আগৰ পৰা হৈছিল। অ' কোৱা।
মই সুধি আছিলো যে অস তুমি ক'ব পাৰিবা নেকি, যে অসমত ইমান ফুটবল এই জনপ্ৰিয়তাৰ বাবে বি বহুত খেলুৱৈ আছে, খেলুৱৈ তোমাৰ নাম ক কব পাৰিবা নেকি কিছুমান?
খেলুৱৈটো আছে বহুত ত খেলুৱৈ আছে, যেনেকুৱা সৰবা এই হ-হল চৰণ নাৰ্জাৰী আছিল নেকি তেখেতৰ নাম অসমৰ পৰা ফুটবল খেলিছিল। তেওঁলোকে ভাল তেওঁতো ভাৰতীয় দলৰ ষ্ট্ৰাইকাৰ আছিল। হিচাপে খেলিছিল। তাৰ পিছত আৰু বহুত মানুহে খেলিছিল, বেছি মানুহৰ নাম না জানো মই, তথাপিও যেনেকুৱা কিবা উম কিবা নেচাৰী আছিল জেকব নেচাৰী নে কি তেখেত আছিল, পিছত মন্টু দাস আছিল, তেখেতসকলেও ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছে আৰু।
আৰু কিবা নি-নিকু ডিমাৰ্জি নে কিবা এনেকুৱা নামৰো আছিল নেকি? মোৰ মনত পৰে কেতিয়াবা।
তেখেতো আছিল। অ' মহিলা ফুটবলোতো মহিলা ফুটবলো মানে আছে, সকলোৰে ল'ৰা ছোৱালী বুলি কথা নাই, সকলোৱে খেলি আছে আকৌ।
মহিলাটো মই দেখাই নাপাওঁ, মহিলাটো আছে নেকি?
মহিলাও আছে, মহিলা সকলেও খেলে। এইটোৰ আৰম্ভণিটো নাজানো আৰ ভনি বা কেনেকৈ হৈছিল? কেনেকৈ আৰম্ভ হৈছিল বা? তুমি জানা নেকি আ কেনেকৈ আৰম্ভ হৈছিল?
আচ্ছা, এই এইটো আগতে যি ব্ৰিটিছসকল আছিল নহয় আমাৰ অসমত। বা বেলেগ বেলেগ ঠাই যে ৰাজত্ব কৰিছিল যি, এই তেতিয়া আৰ তেতিয়া সময়ৰ পৰাই মানে চাহ বাগিচাৰ কিবা শ্ৰমিকসকল আছিল বা চৰকাৰী চা কৰ্মচাৰী যিবিলাক আছিল ন তেখেতৰ জৰিয়তে আৰম্ভ হৈছিল মানে। তেহেতৰ টাইম পাছ কৰা কাৰণে বহুত টাইমতো কাম কৰি থাকে ন তে তেতিয়াবা টাইম পাছ কৰিবলৈ হ'লে তাতেতো বেছি সঁজুলিটো না নালগে ন তাতে, এটা বল আৰু এটা ফিল্ড লাগে। তেখেতৰ তাত এইটো আছে টো তেনেকুৱাই আৰম্ভ হৈছিল আৰু। তেখেতৰ তা তেই তেতিয়া পাই মানে মানুহৰ ভিতৰ ইচ্ছা হৈছে আৰু যে ফুটবল খেলিবলৈ। তেনেকুৱাকে চাগে আৰম্ভ হৈছে।
অ'
আ, আৰু তুমি সেইটো ক'ব পাৰিবা নেকি? ই অসমত যি ফুটবল খেলে ন।
উম
অসমত ফুটবল খেলাৰ বাবে ভাল ঠাই ক'ত আছে ক'ব পাৰিবা নেকি?
ফুটবল খেলাৰ ঠাইতো বহুত আছে। ষ্টেডিয়াম আছে, খেলপথাৰ আছে বহুত ষ্টেডিয়াম আছে, যেনেকুৱা গুৱাহাটীত কিছুমান ষ্টেডিয়াম আছে যেনে স্তিন ই, ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম, পিছত চাৰু চালি আন্তৰ্জাতিক মানৰ কিবা ষ্টেডিয়াম আছে এনেকুৱা উম, ততে মানে কি হয় আই এছ এল হয়, যেনেকুৱা ৰাষ্ট্ৰীয় খেল হয় নেহৰু ষ্টেডিয়াম যেনেকুৱা শিলচৰ তাৰপিছত অ' যোৰহাট ষ্টেডিয়াম যোৰহাট ষ্টেডিয়াম যিটো ডিব্ৰুগড়ত আছে। পিছত কানাইলাল মেজ খেলপথাৰ, যিটো তেজপুৰত আছে। তাতে খেল হৈয়ে থাকে। সকলো ঠাইতে খেল হয়, জিলা হওক বা গাঁও হওক স্কুল, কলেজ সকলো ঠাইতে খেলা হয়। হয়। খেলপথাৰহে লাগে তেওঁলোকৰ খেলিবৰ কাৰণে। আৰু চাহ বাগিচা তাতো আছেই আৰু দুনিয়াৰ খেলপথাৰবোৰ। য'ত ফুটবল খেলি থাকে। বহুত সন্থাও আছে।
যেনেকৈ এই ক্ৰিকেটৰ বাবে বি চি এ এটা সংস্থা আছে। ট' অসমত ফুটবলৰ বাবে কি আছে? যেনে অসমত ক্ৰিকেটৰ বাবেও এ চি এ, এ চি এ সংস্থাটো আছে। ফুটবলৰ বাবে কি আছে এইটো? কৈবা, ক'ব পাৰিবা নেকি সংস্থাৰ নামটো কি?
ফুট বলৰ সংস্থাও আছে। তেনকে ৰাজ্যিক লিগ আছে। পিছত সন্তোষ ট্ৰফিৰ বাবে দল বাছনি হয়, পিছত স্কুল কলেজৰ প্ৰতিযোগিতা আয়োজন হয়। তেনেকুৱা বহুত সংস্থা আছে। সেইটোৰ কাৰণে এই আৰু অসমৰ আগবাঢ়ি গৈ আছে। তেওঁলোকে নতুন নতুন প্ৰতিভা বিচাৰি ওলাই, তেওঁলোকক আৰু বাহিৰলৈ লৈ যায়, তেওঁলোকক ভালদৰে প্ৰশিক্ষ ন দিয়ে।
যাতে আগব ভালদৰে ফুটবল খেলিব পাৰে সিহঁতে।
অসমত এই ফুটব অসমৰ ল'ৰা ছোৱালী বোৰে ফুটবল খেলি কিনে কি লাভ পায় নো?
একেই কি লাভ পাব আৰু তেখেতসকলৰ শৰীৰ সুস্থ থাকিব। তেওঁলোকৰ দ-দলীয়া ভাৱে খেলিব পাৰিব, কাম তেওঁলোকৰ মানে ডিচিপ্লিন বাঢ়িব ৰাষ্ট্ৰী য় দলত সুযোগ পাব পাৰিব, পিছত তেওঁলোকে নিজ
বাবে নে কি?
অ', সৰু সকলৰ ফিট ফিটনেচ যেনেকুৱা শৰীৰ সুস্থ থাকিব। পিছত দৌৰা জপাৰ ক্ষমতা বাঢ়ে, ভালদৰে দৌৰিব পাৰিব।
অসমতটো এনে ল'ৰা-ছোৱালী অসমতটো এনে ল'ৰা-ছোৱালীবোৰৰ চাগে দৌৰাৰ ক্ষমতাটো আছে আগৰ পাই আছে। ত সেইকাৰণে চাগে অসমৰ লৰা ছোৱালীবোৰে ভালদৰে ফুটবলটো খেলিবলৈ পাৰে।
অ'।
মই এনেকৈ ভাবো আৰু।
অ'।
আৰু অসমত এই মহিলা ফুটবলৰ অৱস্থাটো কেনেকুৱানো? তুমিতো ক'লো যে মহিলা মহিলা ফুটবল টিমো আছে বাট মই তোৰ কেতিয়াও চোৱা নাই মই। এ অৱস্থাটো
মহিলা ফুটবল মহিলা ফুটবলৰো আছে কিন্তু তেখেতৰ আগতে যেনেকুৱা আগ্ৰহ কম আছিল।
আগতে সিমান খেলা নাছিল কিন্তু এতিয়া সকলোকে চাই চাই চাই চাই এতিয়া মানে প্ৰতিভাতো বাঢ়িছে। যেনেকুৱা এই ৰা ষ্টীয় চেম্পিয়নশ্বিপত ভাল খ খেল দেখুৱাইছে অসমৰ মহিলাসকলে। পিছত স্কুল কলেজতো এতিয়া ছোৱালী প্ৰতিযোগিতা পাতিছে তাতে ছোৱালী সকলে খেলিব পাৰে। তেখেতসকলে মানে প্ৰশিক্ষণৰ বাবে ভাল সজুলি আনি দিছে। পিছত শিবিৰ বনাইছে প্ৰয়োগ প্ৰশিক্ষণ শিবিৰ বনাইছে পিছত অভিভাৱক অভাৱকত সকলেও বুজি পাইছে যে এতিয়া অকল ল'ৰাসকল নহয় ছোৱালী সকলেও ভালদৰে খেলিব পাৰিব লাগিব তেওঁলোকো চাকৰিব দিব লাগিব এনেকৈ বাঢ়ি গৈছে আৰু। তুমি ক'ত ল'ব পাৰি ভা জানা নেকি যে, কেনেকৈ প্ৰশিক্ষন লব পাৰি ক'ত ল'লে ভাল হ'ব?
নাই মোৰতো ইমান বিশেষ ইমান এক্সপিৰিয়েঞ্চ বা নলেজটো নাই ফুটবল ভিতৰতে এনে চাওঁ আৰু কেতিয়াবা মই বাট সেইকাৰণে কব নোৱাৰিম চাগে মই। তুমি কৰিব পাৰিবা নেকি?
মইতো সেন তেনেকুৱা নাজানো। কিন্তু কিছুমান একাডেমি কচিং চেণ্টাৰ থাকে চাগে যিবোৰ যে এনেকে গুগলত চাইছিলো মই। অ গুগলত চাইছিলো মই যে কিছুমান আছে।
বিশেষ মই এনে নাম নাজনো কিন্তু তুমি জানা নেকি?
তেনেকুৱা একো নাজানো কিছুমান একাডেমি আছে চাগে সেইবোৰ ভালদৰে কিবা নাজানো সিমানো মই ভালকে নাজানো মই অকল সেইবোৰ গুগলত চাইছিলো। তাতে মানে আছিল কিছুমান কিছুমান নাম মই সিমান ভালদৰে গুৰুত্ব দিয়া নাই কাৰণ নিজে নোচোৱাকৈ অনলাইনত চোৱা ব স্তুতো ভাল নহয় না কাৰোবোৰ পৰা জানিলেহে ভাল হ'ব বস্তুবোৰ।
আচ্ছা আৰু তুমি কব পাৰিবা নেকি অসমৰ ফুটবলৰ আগত সমস্যা কি কি আছিল বা এতিয়া আৰু কেনেদৰে ভাল হ'ল কি হ'ল? ক'ব পাৰিবা সংচাই বিলাক যি আছে তুমি কৈছিলা। ত সংসাৰ বিলাকে কেনেকুৱা কি সজুলি বা কেনেকুৱা কি অৱ স্থা আগ বঢ়াইছে খেল ভাল বাবে ফুটবলটো
সমস্যাটো
আছে সমস্যা বহুত আছে এনেকুৱা জিলাৰ আধুনিক যিবোৰ খেলপথাৰ আছে সুবিধা নাই আগৰ দৰে খেলপথাৰ নাই। পিছত বৰষুণ দিয়ে থাকে দিয়ে থাকে বানপানী অৱস্থা। পিছত আৰু আছে এই কোচ কোচ বোৰ বাহিৰৰ পৰা। আনিব লাগে সেইবোৰো ভালদৰে সিহঁতে নাজানে। পিছত তোম স্পনচাৰ নাই স্পনচাৰৰ স্পনচাৰ অভাৱ অভাৱ আছে। সেইকাৰণে গাঁৱত আৰু মানুহে খেলিব লাগে নেকি? খেলে কিন্তু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত যাব লাগিলে এইটোতো আৰু এইবোৰ সমস্যা দূৰ কৰিব পাৰিব লাগিব। এইবোৰ হৈছে সমস্যা দূৰে নকৰে সিহঁতে চেষ্টাই নকৰে দূৰ কৰিবলৈ।
হ আৰু তুমি ক'ব পাৰিবা নেকি যে এতিয়া যিবিলাক সমস্যাটো হল দিয়াছোন। এনে ভৱিষ্যতত অসমত ফুটবলৰ কেনেকুৱা কি হব বুলি ভাবা তুমি?
ভৱিষ্যতে ভৱিষ্যতে আগবাঢ়িব লাগে যে যেনেকুৱা আই এছ হল যেনেকুৱা খেল হোৱাৰ স্থানীয় ল'ৰাবোৰৰ মনত উৎসাহ বাঢ়িছে ঠিক সেইদৰে নতুন ফুটবল একাডেমিও হৈছে। স্কুল পৰ্যায়ত প্ৰতিযোগিতা হৈছে গাঁৱৰ প্ৰতি প্ৰতিভাবোৰক আগৰলৈ লৈ গৈছে। তাৰপিছত নতুন নতুন একাডেমি খুলিছে নতুন নতুন কোচ আহিছে বাহিৰৰ পৰা। ব্যক্তিগত ভাৱে ব্যক্তিগত খণ্ড বেছি সহায়ো কৰিছে। তেনে অহা দিনত অসমৰ ভাৰতীয় ফুটবল মানে ভাল বুলি মই ভাবো আৰু। এতিয়াও যেনেকুৱা ফিফা হৈ আছে ফিফা। সেইটোত যদি আমাৰ ভাৰতে চান্স পালে হয় তেতিয়া আৰু আকৌ আৰু উজ্বলি গ'ল হয়। কিন্তু ভাৰতে চান্স পোৱা নাই সেইটো কাৰণে অকমান দুখো আছে।
চান্স পোৱা নাই কাৰণ মেইন কাৰণতটো হ'ল তেখেততে বেছি চাগে তেতিয়া চেষ্টাই কৰা নাই নেকি কাৰণ যিবিলাক এ সংস্থা বিলাক আছে। তেখেতো মেইন ইনিচিয়েটিভটো ল'ব লাগিব ন তেখেতেে বেছি ইনিচিয়েটিভ লোৱা নাই গুৰুত্ব দিয়া নাই। কাৰণ অসমত বা ভাৰততো বহুত খেলুৱৈ এনেকুৱা আছে যি বহুত ভাল। তেনে আমাৰ সুনীল চেত্ৰী বহুত ভাল আ আছিল ন তেখেতো বাহিৰৰ পৰা ইমান সুযোগ পোৱাই নাই। তেনে ক্ৰিকেতটৰ যেনে বেছিকে গুৰুত্ব দিয়া হয়। ফুটবলক ইমান চাগে গুৰুত্ব দিয়া নহয় চাগে।
অ'।
অ', এইটোয়ে হ'ব পাৰে, আৰু মই তুমি যিটো সুধিছিলা আৰু সংস্থা বিলাকৰ নামটো কি কি আছে মইতো এইটো বেলেগৰ পৰা সুধি কেনে বা অকণমান ৰিচাৰ্জ কৰি কিনে তোমাক জনাম দিয়াচোন।
ঠিক আছে দিয়া, ঠিক আছে জনাবাচোন মোক।
ঠিক আছে।